হেল্ল'?
কি কৰিছ?
এ, বাহিৰত বহি আছোঁ‌।
কিয়? গৰম লাগিছে নেকি?
অ', গৰমত বহি আছোঁ‌ বাহিৰত।
ভালেই কৰিছ।
কাম নাই ভাত বনাম দেৰিকে বনাম। আনটা বাজাই আন আনটা বাজিছে হে।
অ' তাকেটো। হ মোৰ দিনৰ দালি ভাজি আছে।
অ'।
তাৰপিছত এতিয়া ভাত বনাব লাগিব আকৌ ডিমৰ তৰকাৰি অকণ বনাব লাগিব।
অ'।
তাৰপিছত ভাত গৰম ভাত কেইটামান বনাম আৰু দেৰিকে বনাম এনেই বাগৰি আছো এতিয়া উম'।
খাবলে মাতিছে, ক'ৰবাত বোলে ভাত খাবলে মাতিছে।
তাকেইতো নহয় আকৌ ইহঁতৰ কাৰণে বনাব নালাগিব।
অ' অ'। তাৰমানে এটাক মাতিছে।
অ' এটাক।
মা মানুহঘৰ কনজোজ আছে। তিনিটা ভিতৰত এটাক মাতিছে।
মাতিব নোৱাৰে মানে গোটেইকেইটাকে মাতিব নোৱাৰে মানে সেইকাৰণে একেবাৰে তাক মাতিছে সেইকাৰণে।
কনজোজ আছে মানুহ ঘৰ।
তাকেতো। আকৌ এটাক দিগদাৰ‌ হ'ব নহয়। আমাৰ বুৰিজনিও আছে নহয়।
অ' অ'। অ' অ' বুজিছো উম।
সেইটোৱে সেইটো কাৰণে মানে দিগদাৰ।
অ'এ মাতা মানুহঘৰেও চিন্তা কৰি লৈছে। হেৰি বুৰিজনীও আছে দিবনো কোনে, আহ তাক মতাই ভাল।
উম, উম, তাকেইতো আকৌ আজিকালি হেৰি নহয়, তিনটা, চাৰিটা, খুৱাবলৈ দিগদাৰ নহয়। দিগদাৰ নহয় জানো, যিহে বস্তুৰ দাম বাঢ়িছে। এটাক মতাই টান আছে।
তাকে, খালি এটা বস্তুৱে সস্তা হৈছে আৰু ব্ৰইলাৰ।
অ'। সেইটো মানে খাবলৈ খাবলৈ মানে সেইটো সুবিধা কৰি থৈ দিছে আৰু চবকে। দাম হ'লে, দাম হ'লেটো চবেইনো কেনেকে খাবনো, সেইকাৰণে মানে উম, জানি বুজি মানে সেইটো সস্তা কৰি থৈ দিছে আৰু।
সেইটো সস্তীয়া কৰি থৈছে অ'।
মানে দুশলৈ, দুশলৈ যোৱা নাই, ওৱান ছিক্সটি, চেভেণ্টি।
উম।
এতিয়া গৰমৰ কাৰণে, ঠাণ্ডা দিনলৈ বাঢ়ি যাবগৈ।
ঠাণ্ডা দিলে আকৌ একেতাই হ'ব এইফেলেতো বাৰু হেৰিয়াতে হৈছে। উম, এইফালে বাৰু কমেই, এইফালে এই টাউনৰ ফালটো সেই দুশ, দুশ ষাঠি দুশ চল্লিশ এনেকুৱা হৈ আছে উম। এ তিনিশ, তিনিশ, তেনেকা হে। ইমান কম দাম নাইতো।
আমাৰ ঘৰ ফাললেও বহুত দাম আছে।
উম, আমাৰ মাহঁতৰ ঘৰ ফালেও দাম।
উম, আমাৰ সেই ফালেও। সেইনাখন আমাৰ ঘৰলৈ যাওঁতে সেয়া দাম দি পেলাই নিছে নহয়। দুশ চল্লিশ নে, দুশ, দুশ আশী টকা কেজি।
উম, তেনে গুৱাহাটীতো দাম।
ছোৱালী ঘৰফালে, কৈছে বোলে, তিনচ টকা কেজি বোলে সেইফালে।
অ', আমাৰ এই ভণ্টি ঘৰফালেও, তিনিশ টকা কেজি।
অ', আধা কেজিত ডেৰশ টকা লয়।
ইয়াতে তিনিশ ট
আমা-আমাৰ ইয়াতো তে এশ টকা দিলে তে বহুত মাংস আহে, হয় নে? তাতে এশ টকা দিলে একোৱে নাহে।
উম।
আকৌ ডিমৰো বোলে এতিয়া ফোন কৰি বোলে কৈছে ডিমৰ বোলে এটা বোলে দছ টক কাকে আনিছে, অনলাই। অন-অ, ইয়াত আন থকা অনলাইনত আনিছে বোলে দছ টকাকে আনিছে। মই কৈছোঁ আমাৰ ইয়াত দ হেৰি টকা। ইনেও অনলাইনত দাম হেৰিটো ডিমৰ দামটো বেছিয়ে লয়। দৰকাৰো নপৰে নহয় অনলাইনত আনিবলৈ দোকানৰ পা কিনি আনিব লাগে।
অ'।
ষোল্ল টকাক পালে হয়, ষোল্ল টকাকৈ। উম, তাক কেতো, সেয়া মানে। এইপেলে আন টকাৰ লগত দুটকা এটা তাৰ মানে হেৰি বেছি গ'ল আৰু। আমাৰ ধৰ ইয়াত আন টকা তাত দুটকা এটা বেছিকৈ লৈছে।
অ', আকৌ আমা-আমাৰ দোকানীবিলাকেও এবাৰ দাম উঠাই ল'ব পাৰিলে ননমাই। দাম আৰু কমিলেও নাই দাম ননমাই আৰু।
ন-ননমায়। সিহঁতে এইটো হেৰি বিচাৰিয়ে ফুৰে। যেনেকে আগতে টেম্পুখনত উঠোঁতে পাঁচ টকা দি আমি গৈছিলো।
পাঁচ টকা অ'। এতি এতিয়া দছ তাৰছত দছ টকা। তাৰপিছত বিছ টকা।
তাছত লকডাউন লগাই দিয়া লগে-লগে বিছ
সিদনাখন আৰু মই চিলেণ্ডাৰটো নিছোঁ টাউনলৈ। চল্লিছ টকা লাগে। তাৰপিছত মই কৈছোঁ বোলো মই আজিলৈকে যে কোনো টেম্পুত মই চল্লিছ টকা দিয়া নাই। চিলেণ্ডাৰৰ দছ টকা দিওঁ খালি চিলেণ্ডাৰৰ আৰু ভৰ্তি চিলেণ্ডাৰ হ'লে দিম মই। কিন্তু খালি চিলেণ্ডাৰৰ মই দছ টকাই দিওঁ আৰু ইনেই হেৰি টকা। তেনেকে বুলি কৈছোঁ। একে মানুহটোৱে একেবাৰে কৈছে বোলে অ' নহ'ব দিব লাগিব। সেইদিনাখন দিলো। তাৰ পিছৰ বাৰ নিওঁতেও চল্লিছ টকা বুলি কৈছিলে, খুচুৰা নাই কি মানে মানে অনলাইনতো পইচা নাই। একে মানে নিউ তাৰমানে সি মানে ত্ৰিছ টকাত যেনে-তেনে নমাই থৈ গৈছে আৰু তাৰছত হ'ব দিয়ক আৰু খুছ নাথাকিলে কিনো কৰিম নে এনেকে বুলি কৈছে।
সেটো নহয় নহয়, খালী চিলিণ্ডাৰটোৰ দাম এ দছ টকাই।
সিনাখন শ'লমৰা পা মোৰ লগৰজনীৰ ঘৰৰ পা আহোঁতে ইনে মই যাওঁতে দছ টকাকে যাওঁ, আহোঁতেও দছ টকাকেই আহোঁ। সেইখিনি খোজকাঢ়ি গুচি যামগৈ, তাৰ পিছত আৰু সেইদিনাখন আহিলো। সেইখিনি মই বিশ টকা ল'ব বুলিয়ে মই সেইখিনি মানে খোজ কাঢ়ি আহিলো। আহি পেলে এইখিনি গাড়ীত আহিলো, কৈছে বুলে বিশ টকা বোলে এনেকে। এই বুলি কৈছে মই কৈছো অ' মই কৈছোঁ দহ টাকাকেই মই অহা যোৱা কইছোঁ, নহয় বোলে বিশ টকাই বোলে বাহিলে বোলে দাম এনেকে বুলি ক মই কৈছো কেতিয়া পা বহালে? কেতিয়া পা বঢ়ালে। মই দেখোন আজি বোলো ৰাতিপুৱা যাওঁতে দহ টকা দিয়ে গৈছো।
উম।
কিছুমান টেম্পুৱালা আছে বহুত বেয়া।
সিহঁতে এনেই দাম লৈ লয়।
অঁ উম।
এতিয়া মিছন চাৰিআলি লৈ কিছুমান উম কিছুমান কিছুমান টেম্পৱালা টমটমআলা মিছন চাৰিআলিৰ পৰা ইয়ালৈ দহ টকা এটা নাই। আৰু কিছুমানক বিশ টকা লাগে বিশ টকা লাগে। মই সিদিনাখন, হা?
টমটম বিলাকে বিশ টকা লয় যাওঁতে।
উম এই। কি বাৰে আছিলে সেইদিনাখন মই ক'বালৈ মানে ঠেলা মাৰত গৈছিলো। ঠেলামৰাত যাওঁতে মই টেম্পু এখন ৰখালো ক'লৈ যাব সুধিলে মই ইয়ালে আহিম বুলি ক'লো ইয়ালে আহিম বুলি কওঁতে হেৰি, কৈছে হেৰি হ'ল এইয়া কি বিশ টকা, অম বিশ টকা লাগিব। মই কৈছো কেলেই ইয়াৰ পৰাটো তালৈ দহ টকাহে তেনে ক'লো। তাৰপিছত কৈছে বোলে হেৰি নহয়, তাৰপিছত যেতিয়া মই ক'লো বোলো তহঁতো আমাৰ ঘৰৰ ওচৰলৈকে যাবি। তেনেকে কওঁতে কৈছে অ আপুনি হেৰি তাৰ সেইখিনিলৈকে যাব নেকি মই কৈছো অ, কৈছে বহক বহক। সি কৈছে আপুনি দহ টকাই দিব। মই কৈছোঁ কিয়? তই যে মই চিনাকি বুলি কওঁতে যে তই দহ টকা ল'লি এনে অচিনাকি হ'লে তই বিশ টকা ল'বি। কেচটো কি হে? জেগা হেৰি জেগাখনৰ আমাৰ ঘৰৰ ওচৰতে সিহঁতৰ ঘৰ বুলি কওঁতে তেতিয়া দহ টকা হৈ গ'ল। কিন্তু এ এনে অচিনাকি হোৱা হ'লে বিশ টকা লৈ ল'লে হয়।
বিশ টকা ল'লে হেঁতেন। যিটো সঠিক ভাড়া সেইটো ল'ব লাগে কিমানো দূৰনো মিছন চাৰিআলি লৈ ইয়াৰ পৰা। পাৰনো বেছি দূৰ নহয় নহয়।
আমাৰ ঘৰৰ পৰা মিচন চাৰিআলিলৈ দছ টকা লয়। সিহঁতক তাৰ পাআ ইয়ালৈ দহ টকাই দিব লাগিব কিন্তু সিহঁতে বিশ টকা লয়। উম সিহঁতৰ একেবাৰে লেবেল বেছি।
বেছি কৰে।
সেইকাৰণে বোলে হেৰি এই টমটমত আহাই ভাল।
তাকেইতো
টমটমত যে আহিলে যে কি কয় আহিবও পাৰি যাবও পাৰি মই আজিকালি
নহয় টমটমত আহিলে এটা কথা, মানে ৰখাৰখি নকৰে যে দ বিশ টকা ল'লেও মানে ধৰক উঠি আহিব পাৰি আৰু টেম্পুখন যদি টাউনৰ পৰা যদি আহিল মিছন চাৰিআলিত ৰখাই ল'ব পাৰিলে। এই মোৰ টেম্পুআলা এটা লগত মোৰ দুবাৰ তিনিবাৰ কাজিয়া হৈছে। তাৰপাছত মই এতিয়া সেইদিনাখন ঘৰ ঘৰৰ পৰা আহো আহোতে তে তাৰপিছত সেই টেম্পুখন মানে টাউনঅ চাইডৰ পৰা আহি আছে মই মিছনৰ চাৰিআলিত লৈ ৰখি আছো। তাৰপাছত এনেকে ৰখাই দিলো ড্ৰাইভাৰ ডাল দেখা নাই মই হেৰিয়া পোহৰ পৰি আছে কাৰণে। তাৰ পাছত হেৰি বেলেগ ল'ৰাটাই হৈয়ও তাৰ পাছত ৰখাই দিয়া পাছত এইডাল বোলো সিও আকৌ ৰখাই আছে আহক আহক এইখিতে উঠকহি বুলি। তাৰপাছত বেলেগ তে টমটম টম্পুঅলাই আহি কৈছে ঔ বাইদেউ ইয়াৰ টম্পুত নাযাব এইডালে বোলে মাল খাই ফিটিং হৈ থাকে। এনেকে বুলি কৈছে। ঠিকে কৈছে সি আহি লৈ পেলাই এইডালে বোলে কাজিয়া লাগে বোলে। হয়ও মোৰ লগত কাজিয়া হৈছে তাৰ।
উম'।
ম মোক মানে কৈছে আৰু কৈছে মই কৈছো ইমান সময় ৰখাইছে বোলো এক ঘণ্টামান ৰখাইছে। তাৰপাছত আৰু মই কোৱা দেখি কৈছে বোলে অ' এশ হেৰি এ' দহ টকা বোলে ভড়া দিব এশ টকা ভাড়া দিয়া নিচিনা হুল স্তল কৰিছে এনেকে বুলি কৈছে।
অ' কৰিমে টাইমৰ কথা আছে।
অ' ইমান সময় ৰখাই বাপৰে বাপ মানুহও নাই ইমান সময় তাৰ সলনি যে বিছ টকা দি পেলাই টমটমত উঠি পেলাই ডাইৰেক্ট আমাৰ ঘৰ ইয়া এইখিতে নামি যোৱাই হিয়ে ভাল।
অ'।
ডাইৰেক্ট নমাই দিয়েহি আমাৰ ঘৰৰ ওচৰত আহি পেলাই। এই ডেকা গাৰ ল'ৰা এটা আছে সি লচ টকা দিলেও লৈ আনিব হেৰি টকা দিলেও লৈ আনিব। তাক যদি কওঁ এনেই লৈ যোৱা বুলি ক'লে সেই এনেও লৈ আনিব সি ইমান ভ
উম'। এ' আজি এ' মানুহ এজনী আহিম বুলি কৈছিলে মোক কাম এটাৰ কাৰণে।
উম' নাহিলে?
নাহি দেখোন কাম এটা এ' মানে মই সেইদিনাখন এ' ওলাই যাওঁতে মানে। মানুহজনী ৰাস্তাতে পালো তাৰ পিছত পাই পেলাই মানে মানুহজনীয়ে মানে হেৰিয়াত কৰ'ৰবাত কাম কৰে মানে আৰু ক'ৰবাত ডিলাৰত কাম কৰে। তাৰ পিছত কলে বোলে হেৰি আপোনাৰ ওচৰ মই যাম, যাম বুলি ভাবি আছিলো মই বোলো কিয়? কৈছে ৰুমাল কেইখনমান বনাব লাগে আৰু তাৰপিছত এ' তাই মানে যোনটো হেৰিয়াত কাম কৰে তাতে তাৰ ছোৱালীজনীয়ে মানে বিয়া হব কৈছে ৰুমাল আছিলে কৰিবলৈ। এ' বাৰখনন মান আছিলে তাৰপিছত হেৰি ৰুমাল সেইখিনি ফুল কৰা পুতি লগোৱা চবখিনি আপুনি কৰি দিব।
অ' কাৰিদিম বুলি কৱ লাগিছিল।
মই কৈছো মই হেৰি কৰি দিম কৈছে বিয়াৰ মই কিছু বিয়াৰ কাপোৰ খিনি নাৰাখিলে কিয়? কৈছে ৰুমাল খিনি কৰ পিছত আপোনাক বিয়া কাপোৰ খিনিও দিব আহ ভাবিলো আজি আহিব বুলি। নাহিলে ম ৰখি আছিলে আহিব।
কৰিলে যে ডাঙৰ ডাঙৰ কে কাটিব লাগে।
এক মিটাৰ মালত এ' এক মিটাৰ চ নহয় জানো অ' কিন্তু এক মিটাৰ তাৰ মানে ছখন কৰিব নালাগে পাঁচখনন কৰিব লাগে অকনমান ডাঙৰকে কৰিব লাগে
অ' ডাঙৰ ডাঙৰ কৰিব লাগে তেতিয়াহাই ভাল লাগে আজিকালি ক'ত টিলিকি টিলিকি ৰুমাল সোপাল লয়।
টিলিকি টিলিকি হয়। তাৰ পিছত কলে দৰাৰ ৰুমালখনো আন কৰিব লাগিব পাতৰ আ' কাপোৰ আনি। পেলাই মই বোলো অ' মই বোলো হ'ব মই কৰিম। তাৰ আজি নাহিলে, আহিব বুলি ভাবি আছিলোঁ‌, অ'।
গোলাপ ফুল এটা নহয়, চাৰিফালে চাৰিটা দিলে উঠাই দিলে নহ'লে মাজত এটা সেই উঠাই দিব লাগে, ভাল লাগে।
উম। আৰু মইটো ধৰ আগতে তেনেকে কৰিছোয়েই, বিয়া। অ', বিয়াৰ, বিয়াৰ হেৰি খিনি, তাৰপিছত এতিয়া আহিম বুলি নাহিলে আৰু মই ইমান হেৰি গুৰুত্ব দিয়া নাই। মোৰতো কাম আছেই ন, মোৰ তেনেকুৱা
পাৰিছে, দৰকাৰ হ'লে, দৰকাৰ হ'লে আহিব, নিজে আহিব।
অ', আৰু কত কাম কৰি আছে। আৰু এক্সুৱেলি মোৰ ৰুমাল খিনি নাহা কাৰণে মই একো বেয়া পোৱা নাই। কাৰণ ৰুমালত বহুত ক, কষ্ট আছে। ৰুমালত কষ্ট আছে।
উম।
মোৰ চ
চক জুপি-জুপি ধেমালি নেকি, এতিয়া তাতে আৰু দেখি নাপাৱ আৰু আৰু জুপিব লাগিব। মানে ৰঙা, নীলা সূতা দিয়া হয় যে, এই সূতাবিলাকৰ পৰা মানে অকণ মানে দিগদাৰ হয়।
সূতা খিনি লাগিলে, ফ্ৰেম লাগিলে, চ-ৰুমালৰ প যি লাগিলে চবখিনি মোকে আনি লবলৈ দিছে।
অ'।
সেই তাৰমানে পইচা, সিহঁতে পইচা দিব, কৈছিলে তহ সেইদিনাখন তেনেকেই কৈছিলে, কৈছে পইচা দি দিব আৰু মোঠ মাৰি, আপুনি চব খিনি বস্তু যোগাৰ কৰি আপুনি কৰি দিব। মই কৈছোঁ হ'ব ঠিক আছে মই কৰিম বাৰু, কিন্তু হেৰি নাহিলে যে। আৰু মই নাহা কাৰণে সেইকাৰণে মই ইমানো মানে হেৰি কৰা নাই আৰু, বেয়া পোৱা নাই, নাহা কাৰণে। মই ভালে পাইছোঁ‌, কাৰণ মোৰ কৰিবলৈ ইচ্ছা নাই।
ৰুমালীখিনি থকা কাপোৰ খিনি দিলে বেছি ভাল হ'ব আৰু ন?
কাপোৰ খিনি, কাপোৰ খিনি সহজ কাপোৰ খিনি সহজ পতিখিনি লগালোঁ‌, মেখেলা খিনি চিলালোঁ‌, দহি খিনি ব
আৰু ৰুমালৰ পইচাটো ইমান বেছিও নাপায়, কম কম পায়, হয়নে নহয়? এখন ৰুমানত কিমান জানো? এতিয়া অকণ দামেই ল'ব লাগে।
মই দচ টকাই কৈছিলোঁ‌।
অ', ৰুমাল মানে এতিয়া হেৰি কৰা মানুহ খুব কমেই।
কমেই।
ধৈৰ্য লাগিব মানুহৰ। ৰুমাল কেইখন কৰি থাকোতে, অ', ধৈৰ্য লাগিব।
সেইখিনি মোৰ ধৈৰ্য আছে সেই কাৰণেহে মই পাৰোঁ‌ কৰিবলৈ।
সেইটোৱে।
নাহিলে যেতিয়া নাই আৰু, উপায় নাই। নুসুধো কিয় নাহিলি বুলি।
অ'।
কাপোৰ আছে, মোৰ কাপোৰ পৰিয়ে আছে, চিলাবলৈ, দহি বতিবলৈ, উম।
আকৌ নিজে ফোন কৰিব। ফোন কৰিব দি থৈ যাবহি আহি পেলাই নিজে, চিলাও বুলি ক'লে কত কাপ কাপোৰ আছে ন?
আৰু পৰিয়ে আছে কাপোৰ সেয়া মোৰতোতো সেইখিনি কামেই, সদায় কৰা কাম তাৰ ওপৰতে কোনোবাই আনিলে ধৰক মোক তেনেকে কৰি দিলো
মোৰযোৰ চিলাই দিবি, মই আগৰ পইচাটোৰ লগত মোত মাৰি দি দিম আৰু একেলগে।